হ হয় শুনিছে নে?
অ শুনিছো কোৱাচোন?
হয়। মানে মই আপোনাৰ নাম্বাৰটো এই হোটেল এখনৰ পৰা পালোঁ। আপোনাৰ গাখীৰৰ ব্যৱসায়ী আছে ন। হয় মানে, মইো মানে এই ব্যৱসায়টো মানে আৰম্ভ কৰিম বুলি ভাবিছিলো।
কিয় নাইিব।
হয় হয় মানে মোৰ তেনেকে অভিজ্ঞতা নাই। মই মানে আপোনাৰ পৰা কথাখিনি জানিব বিচাৰিছিলো। মোক অলপ কব নেকি?
অ পাৰিম পাৰিম জানিব পাৰা। পিছে তুমি কি কোনটো কোনটো ক্ষেত্ৰত জানিব বিছা হেবাবা
কোনটো ক্ষেত্ৰত মানে মই আপোনাৰ এই আৰু গাখীৰতটো আপোনাৰ দিয়া হয় যে।
উম উম।
হয় বেচা তোমাৰ মানে বিক্ৰী কৰিম বুলি ভাবিছো। আৰু মই তাৰ পৰাই ধৰক আপোনাৰ পনীৰ, দৈ এইবোৰ উৎপাদন কৰিম বুলি ভাবি আছিলো।
অ পাৰিবা পাৰিবাম মইও মানে সেইবিলাক বনোৱা মোৰ মানে হোটেল সাতশ আঠশ মান আছে বাৰু। সেইবিলাকত দিওঁ মই দি দিওঁ, সেই তুমি আগতে এইবিলাক কৰি পাইছ নে নে প্ৰথম কৰিবা?
নাই নাই মই এইবাৰ প্ৰথম কৰিম।
অ মানে তুমি মানে ধুনীয়া নতুন মানে ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছা ন?
হয় হয় নতুন ল গ
স
হয়।
তোমাৰ ব্যৱসায়টো ঘৰতে কৰিম বুলি ভাবিছানে?
হয় হয় মই ঘ হয় হয় নাই মই ঘৰত পৰাই আৰম্ভ কৰিম বুলি ভাবিছো, যদি তাতে মোৰ লাভ হয় তেনেহলে চাগে মই এনেকে দোকান এখন খুলিম।
অঁ অ হয় নেকি? ঠিকে আছে বাৰু।
বাৰু এতিয়া মানে অ গৰু আছে
উম উম
এতিয়া মই মানে এইটো বস্ত এতিয়ালৈকে বাৰু মই আৰম্ভ কৰা নাই মই আপোনাৰ পৰা কথা খিনি জানি আৰম্ভ কৰিম বুলি ভাবিছো কেনেকে কি কৰিলে কি হয়।
উম উম উম।
হয় আপুনি মোক কওকচোন ভালকে।
ভালকে মানে তোমাক ক'বলৈ হ'লে, তোমাৰ যে গৰু দুতি আছে মানে লি মানে লোকেল গৰু আছে জাৰ্চি গৰু আছে?
হয় মোৰ জাৰ্চি গৰু আছে।
অঁ কেইজনী আছে?
আপোনাৰ দুজনী আছে।
দুজনী আছে ন? এ তোমাৰ দিনটোত দিনটোত কেইবাৰ গাখীৰ ঘীৰৱা?
আপোনাৰ তিনি চাৰিবাৰ হয় আৰু।
অঁ দুবাৰ এনেই দুবাৰেই খিয়াই বাৰু
হয়।
তুমি বেছি কি বেছিকৈ খুওৱা নেকি মানে?
হয় মানে বেছিকে ঘিৰোৱা হয়, গাখীৰটো অলপ বেছিকে পাওঁ।
দুবাৰ খিয়লে ভাল হয় আৰু।
হয় হয়। মইও মানে ইমান অভিজ্ঞতা নাই। এইবোৰৰ ওপৰত।
অ' মানে তুমি মানে আহি পেলা কিমান ভালকৈ নিশি মানে দেতাই
হয় হয় হয়।
অ' সেইকাৰণে তুমি মানে তোমাৰ খেলি মেলি হৈছে ন? তোমি মানে অকল ব্যৱসায়ীটোত মানে গাখীৰ মানে ব্যৱসায় কৰা ন?
মানে মোৰ তেনেকে ক্ষীৰৱা নহয়।
উম সেইটো হয় বাৰু। উম উম। পিছে তোমাৰ এতিয়া হেৰি এনেকা তোমাৰ চানা তানা বনোৱোৱা নাই গাখীৰৰ পৰা।
হয় বনোৱা হয় বাৰু।
উম আৰু তোমাৰ পেৰা চেৰা বনোৱা?
হয় হয় পেৰাচেৰাও বনোৱা হয়, আমাৰ মই বাৰু ঘৰতে এইবোৰ বনাই আছো, আমাৰ বহুত কেইখন আপোনাৰ হোটেলত মানে আ আমাৰ পেৰা তাৰ ওপৰত আপোনাৰ এইবোৰ কালাকান এনেকে লোৱাও হৈছে।
অ কালাকানটো মানে এতিয়া এইটো মই এইটো ছিজনত মানে এইটো বতৰ। মানে কালাকানটো খাবলৈ বেছি মানে এ হেৰি হয়। বিচাৰে মানে সেইকাৰণে তুমি কালাকানটো বেছিকৈ-বেছিকৈও বনাব পাৰিবা।
হয়-হয় মই বেছিকে বনাই আছো বাৰু আৰু মোৰ আপোনাৰ কালাকান আপোনাৰ দিনত আপোনাৰ আমাৰ এহেজাৰ-দুহেজাৰ পিছ মান আপোনাৰ চেল যায়।
উম! যায় ন মানে প্ৰত্যেকখন হোটেলত নে-নে গোটেইকেখন হোটেলত মিলাই?
প্ৰত্যেকখন হোটেলতে
অ'! মানে তোমাৰ ভালেই মানে লাভ হৈ আছে ন?
হয়-হয়। লাভ এটা হৈ আছে বাৰু।
তুমি এইটো-এইটো ব্যৱসায় কিমান বছৰ বয়সৰ পাই এ আৰম্ভ কৰিছা?
মোৰ এইটো আপোনাৰ এক বছৰমান হৈছে। বেছি দিন হোৱা নাই, মই সেইকাৰণে মানে আপোনাৰ পৰা গোটেই কথাখিনি জানিবলে বিচাৰিলো।
অ', অ' সেই তোমাৰ বয়স কিমান হ'ল?
মোৰ বয়স আপোনাৰ বিশ বছৰ হৈছে।
বিশ বছৰ হৈছে ন?
হয়।
উম-উম! ঠিকে হৈছে বাৰু। মানে বহুত সৰুৰ পৰাই মানে ব্যৱসায় কামত আগ্ৰহী ন?
হয়।
অ'-অ' ঠিকে আছে বাৰু ভাল লাগিল তোমাৰ লগত কথা পাতি। পিছে তোমাৰ এতিয়া এ মোৰ পৰা কি বা মোক মোৰ পৰা কি সহায় পাম কৰিব মানে বিচাৰিম মই তোমাক?
না আপুনি মানে ইমান ভালকে ব্যৱসায়টো চলাই আছে। মই বহুতৰ মুখত শুনিছোঁ। মানে আপুনি কেনেকে চলাই আছে কি কৰি আছে মই সেইটোৱেই জানিব বিচাৰিছো?
সেইটো তোমাক মইতো তোমাক সেনেকা দে দেখাই পালেহে বুজি মানে কৰিব পাৰি মোৰ তুমি ফাৰ্মত আহিবা এদিন। তোমাক মই ভালকৈ তোমাৰ এ কৰি-কৰি দেখাই দিম। বস্তুবিলাক কেনেকে কি কৰে, ক'ত বনাই বস্তুবিলাক, কেনেকে মানে চেইল কৰে তোমাক মই পাৰিলে তোমাক মই এখন হোটেলত নি পেলাই এটা তোমাক এনেই মানে তোমাৰ দেখাম এনেই আৰু মানে ফ্ৰীতে বস্তুবিলাক দেখাম কেনেকুৱাকৈ হেৰি কৰে।
হয়-হয় আৰু এনে আপুনি গাখীৰ লিটাৰ হিচাপত বিক্ৰী কৰে চাগে ন?
উম লিটাৰ হিচাপে নহয়। আমাৰ তোমাৰ তো হেৰিত কৰে আও মানে এশ লিটাৰ তাৰ দুশ লিটাৰ এনেকৈ চব গাখীৰ, চব গাখীৰবিলাকত যায় বাহিৰতো যায় গাখীৰ নাযায় গাখীৰ হৈ নাযায়। তোমাৰ এইটো বেলেগ-বেলেগ বস্তু বনি-বনি যায় আও সব। তোমাৰ কালাকান বনিলে। গাখীৰ বিক্ৰী কৰোঁ, মোৰ বা আমাৰ ঘৰৰ পৰাই লৈ যায়। গাড়ী দুখন আছে মোৰ বলেৰ পিকআপ।
হয়, হয়। এনেই আপুনি গাখীৰটো কেনেকে বিক্ৰী কৰে? লিটাৰ
লিটাৰ, আ লিটাৰ। অ' লিটাৰ তোমাৰ পষষ্ঠি কে পঁচাশী টকা।
এক লিটাৰত ন?
অ' মানে আমাৰ গাখীৰত, ম‌ই মানে তোমাৰ কোৱালিটি থাকে। তোমাৰ চাই পাঁচটা কোৱালিটি আছে। গাখীৰৰ চব-চব কোৱালিটিৰ দামবিলাক বেলেগ-বেলেগ।
হয়।
মানে তোমাৰ যোনটো হাইচ কোৱালিটিৰ দাম তোমাক কৈছোঁ, মই মানে পঁচাশী টকা। ত' তাৰ তলত, তাৰ তলত আহিব তোমাৰ পসত্তৰ টকা তাত। তলত আহিব তোমাৰ ষাঠি টকা, তা-তাৰ তলত আহিব তোমাৰ পয়ষষ্ঠি টকা, তাৰ তলত আহিব ষাঠি টকা। ইকেই তোমাৰ মানে মানে তোমাৰ নৰ্মেল গাখীৰ আৰু। সেই তোমাৰ মানে এটা তোমাৰ ষাথী টকাত দিয়া হয়। উম, বেছিভাগ নৰ্মেল গাখীৰটো আৰু তোমাৰ মধ্যমীয়া গাখীৰটোৱে চলে।
হয় হয় হয়। এনেই আপোনাৰ পৰা যদি মই এ' তিনিশ লিটাৰ যদি গাখীৰ লওঁ, তেন্তে আপুনি কিমান মানত দিব?
তোমাক মই হলচছেলটতে দিব পাৰিম বাৰু। কাৰণ আমি চব হ'লচেলতে বিক্ৰী কৰোঁ।
হয় হয়। কিমানটো পৰিবগৈ এনেই?
এই, এতিয়া তুমি কোনটো
এ' মোৰ একে ভাল লেবেলৰটোৱে লাগিব।
মানে তোমাৰ পঁচাশী টকাৰটো লাগিব ন? বা পঁচাশী টকাটো মই তোমাক
হয় এনেই কিমান মান হ'বগে?
হুম হুম হুম।
এনেই আপোনাৰ তিনিশ লিটাৰ গাখীৰ কিমান মান দিবগে?
সেইটো তোমাক মই, যেতিয়া তুমি গাখীৰটো ল'বা তেতিয়া মই বিল বনাই তোমাক দি দিম। তোমাৰ যোনজন মানুহ আহিব।
সেই বিলতে তোমাৰ পইচাটো লিখা থাকিব, সেইটো পইচা দি দিম তোমাক।
হয় হয়। মোক মানে হিচাপটো লাগিছিলে, মোৰ এনেকে বিয়া এখন আছে মানে!
অ' তেতিয়াহ'লে তোমাক মই, অলপমান বিশ মিনিট- ত্ৰিশ মিনিট পিছতে মই তোমাক মই গোটেইখিনি কাৰণ, আমাৰ মানে মানে কাগজবিলাক বহুত ফিলাপ কৰি ল'ব থাকে ন! তোমাৰ এতিয়া তোমাৰ নাম, হেৰি কৰিব লাগিব, এড্ৰেচ দিব লাগিব। তোমাৰ ক'ত গাখীৰটো পহচাব লাগিব। এই বহুত তোমাৰ মানে লিখিব লাগে ফৰ্মখনত। সেইকাৰণে তোমাক মানে মই ঘৰত গৈ মই হিচাপটো উলিয়াই দিব তাৰ ভিতৰত পৰা তোমাৰ জিএছটি কাটিব। তোমাৰ চব কাটিব ন, এইবিলাক তোমাৰ চব। কথা আছে ন চব!
এতিয়া এনেই আপুনি উম, ব্যৱসায়টোৰ পৰা বহুতখিনি লাভ লাভ
লাভ লাভ। লাভ লাভ। লাভ ধুনীয়া হৈছে লাভ।
হয় হয় হয়। এনেই আপোনাৰ গৰু কেইজনী আছে?
মোৰ গৰু তোমাৰ,
উম দুই, এতিয়া তোমাৰ আছে তোমাৰ এনেই তেইশজনীয়ে, এতিয়া গাখীৰ দি আছে পোন্ধৰজনীয়ে।
আচ্ছা।
উম, এজনীয়ে মানে তোমাৰ হেৰি দিয়া আৰু তোমাৰ যদি ৰাতিপুৱা ৰাতিপুৱা আমি দুবেলা খীৰাও ন তোমাৰ মেচিনত দিয়ে খীৰাও। তোমাৰ হাত ব্যয়ৱহাৰ কৰা নহয় আমাৰ গাখীৰত তোমাৰ মেচিনত দিয়ে আৰু। এইবাৰ তোমাৰ পোন্ধৰ লিটাৰ ওলোৱা হয় এজনী পৰা আৰু তোমাৰ আবেলি দহ লিটাৰ ওলোৱা হয় এজনী পৰাই। মুঠ তোমাৰ পঁচিশ লিটাৰ গাখীৰ ওলোৱা হয়।
অ এজনীৰ পৰা ন।
উম উম। উম' পিছে তোমালোকৰ তোমালোকৰ গৰু কেনেকুৱা গাখীৰ ওলায়?
আমাৰো ভালে ওলাই বাৰু আমাৰ মানে আপোনাৰ- আঁহ দুবেলা কৰা হয়।
উম উম।
আগবেলা আপোনাৰ- আঠ লিটাৰ মান ওলাই। হয় হয় হয় মই এতিয়া সুধি পেলাই মোক জনালে। অ আৰু হয় হয় পিছবেলা আপোনাৰ বোলে ছয় সাত লিটাৰটা ওলাই।
অ তোমাৰ আ সেই আঠলিটাৰ আঠলিটাৰ ধৰিছো ষোল্ল‌ লিটাৰ গাখি ওলায় মানে তোমাৰ ঠিকে আছে বাৰু তেতিয়াহ'লে। তোমাৰ লোকচানো হোৱা নাই বাৰু। মধ্যমতে চলি আছে তোমাৰ ব্যৱসায়টো। তোমাৰ মাহত এ মাহত কিমান টকা উপাৰ্জন কৰা তুমি? এটা এ মানে সেই ব্যৱসায়টো পাই তোমাৰ,
মাহত আপোনাৰ আশী হাজাৰ মান মই পাওঁ।
অ মানে তোমাৰ কৰ্ম চাৰীক দি পেলাই ন?
হয় হয় কৰ্মচাৰীক দি পেলাই আশী হাজাৰ মান পাওঁ।
তোমাৰ কৰ্ম চাৰী কেইজন আছে?
মোৰ আপোনাৰ কৰ্মচাৰী পাঁচজন আছে বেছি নহয়।
উম উম গাখীৰটো চাগৈ মেচিনতে খীৰোৱা?
গাখীৰতো হয় মেচিন দি খীৰোৱা হয়।
এনেই মেচিনটো তোমাৰ মানে কিমান কিমান টকা আনিছা সেইবিলাক মেচিন?
আপোনাৰ সেইটো পাচ আহ সেইটো আপোনাৰ মেচিনটো আপোনাৰ হেৰি মান হ'ব নেকি, হয় হয় হয় অ অ হয় হয় হয় মই মানে ঠিক পাহৰিছো আমাৰ দিন হৈছে যে আনা।
উ উম উম। ত মানে সেইকাৰণে মানে মোৰ মানে তোমাৰ কেনেকুৱা মেচিনে ব্যৱহাৰ কৰো ন তোমাক এতি সুধিলো মানে তোমাৰ ত চিনবেলাকত কেতিয়াবা প্ৰব্লেম থাকিলে তোমাৰ মানে গাখীৰটো মানে মানে ভালকৈ নোলায় গৰুৱে কম গৰুৰ গাইজনীয়ে কষ্ট পোৱা হয় ন। সেই কাৰণে সুধিলো কি মেচিন ব্যৱহাৰ কৰা তুমি?
মাজত অলপ দিনৰ পৰাহে এনেকে মেচিনেদি ওলোৱা হৈছে। এনেই আপোনাৰ হাতে দিয়ে
উম উম মানে হাত দি কৰিলে কিছু মান কিছুমানৰ ডাঙৰ ডাঙৰ দোকানবিলাক মানে চাই ন কেতিয়াবা চাৰ্ভ কৰে। কিছুমান ঘৰত মানে হতে হাতেদি খিয়ালে মানে তোমাৰ সিহঁতে লবলৈ মন নকৰে গাখীৰ। সেইকাৰণে আমাৰ মানে মেচিনেদি খিৰোৱা হয়।
সেইটো কাৰণে আমি মানে এতিয়া মেচিনেদি খিৰাব ল'লোঁ। এনে আপোনাৰ দৈ চৈটো বনাই নে ঘৰতে?
বনাই বনাই বনাই দৈ ছৈ চব বনাও পেকেটজ তোমাৰ তোমাৰ টাউনখন টাউনখন গাড়ী দি চাৰ্ভে কৰা হয় যোনব যত য'ত দোকানত লাগে সেইবিলাকত দিয়া হয় মানে তোমাৰ দিনটো মানে এখনকে গুচি য স সেই কাৰণে। তোমাৰ আইচক্ৰীমো আইচ ক্ৰীমো বনোৱা হয়। নয়েই গাখীৰৰ পৰাই মিল্কী মিল্কী বাৰ এনেকা থাকে।
হয় হয়। এনে আপোনাৰ যে আপোনাৰ দৈ এনেকে টেকেলি হিচাপে দিয়ে নে নিদিয়ে?
নাই নাই। সেইটো ছিষ্টেম নাই আমাৰ তাত। মানে আমাৰ ঘৰ গাঁৱত গাঁৱত। তে তে হ'লহেঁতেন কাৰণ আমাৰ ম মোৰ ঘৰ গাৱত আছে কিন্তু মই থাকোঁ‌। তোমাৰ টাউনত ন সেই কাৰণে।
হয় হয় হয় বুজিছো। এনে আপুনি দৈটো পেকেট হিচাপে দিয়ে ন? হয় হয়। পেকেটো এনে কেনেকে লয় আপুনি?
পেকেটটো তোমাৰ তোমাৰ আধা কেজিত তোমাৰ দৈটো কেজি হিচাপে যায় ন? তোমাৰ আধা কেজিত আধা কেজিত তোমাৰ ষাঠি টকা হয়। তোমাৰ এক কেজিত এশ বিশছ টকা। তেনেকৈ তোমাৰ দু দুটা পেকেট ল'লে। তুমি যদি একেবাৰতে লোৱা তেতিয়া তোমাৰ আমাৰ ডিছকাউণ্ট থাকে। আমাৰ যদি মতে তোমাৰ আমাক ঘৰৰ পৰা লোৱা হোৱাহি তেতিয়া তোমাৰ দুই কেজি দুই কেজি তোমাৰ দুশ চল্লিছ টকাত তোমাৰ হাইট তোমাৰ দুশ টকা লওঁ আমি।
হয়, হয়, হয়, হয় এইটো ভাল কৰিছে বাৰু। আপোনাক মই অ' সেইটো কাৰণেই আপোনাক- মানে কথাখিনি সুধিবলৈকে ফোন কৰিছিলো।
উম, উম, উম ঠিকে আছে বাৰু হব
অ' হয়, হয়, হয় হ'ব দিয়ক।